অ'
ৰোহান।
অ ক মেনু
ক কৰ ৰোহান
নাই বহি আছোঁ তই।
কি এনে বহি থাকা কিবা কাম কৰি বহি থাকিবি।
কাম নাই কাৰণে বহি আছোঁ ৰস। উ
এই একো কাম চাম কৰই নাই।
কৰচু।
কি কাম কৰা।
অ' এই সোনাৰী দোকানত।
এই সনাাচৰ কলা।
হয় এনে কৈছো দীপাৱলীত কাম কৰোঁ।
দীপাৱলী।
অ' এনেতো তই জানাই ন দীপাৱলী ফেষ্টিভেল অ লাইভ বুলি কয়।
অ' দীপাৱলী কয় ফেেলে ল বুলি এইটো মোৰ বহুত ফেভৰেট ফেষ্টিভেল হয়। দীপাৱলীতো মই বহুত ভাল পাওঁ। আৰু দিৱালী মানে আহাৰ আগৰ- কেইদিনমানৰ পৰাই মানে মোৰ বহুত মানে ভাল লাগি থাকে আৰু। মানে মানে ব বহুত- ভাল লাগে দে মোৰ দীপাৱলটো।
উম' বহুত মানে ডাঙৰ উৎসৱ। অ' ভাল লাগে।
মোৰ বহুত ভাল লাগে দীপাৱলী। মোৰ চবতচে বেছি ভাল লাগে।
এ আৰু এই উৎসৱটো অকলে হিন্দুসকলৰ নহয় না য' শিখ আৰু মানে বহুত জনজাতি আছে এই উৎসৱটো পালন কৰে আৰু এই উৎসৱে অ ওপৰত মানে পোহৰটো আনে আৰু আৰু মানে বীজৰ প্ৰতীক হিচাপে এই উৎসৱটো কোৱা হয়নেক
উম
মানে দীপাৱলী অকল ধৰ্মীয় উৎসৱ নহয় আৰু পৰিয়াল সমাজ ব্যৱসায় এইবোৰ বস্তুৰ লগতে জড়িত জানা দীপাৱলীটো আৰু এই উৎসৱটো তোৰ সমগ্ৰ ভাৰত মানে, ৰঙীন কৰি তোলে আৰু। মিঠাই হওক, ৰংগোলী দীপ- আনন্দ হৈ যায় আৰু চবফালে। তহঁতৰফালেটো দেখিছাই এইবিলাক।
উম
তোক প্ৰত্যেকবাৰে মাতো তইয়ে নাহা?
এইবাৰ চিয়ৰ যাম দে।
চিয়ৰ আহা দে, তাৰপিছত তই বাহানা দিবি কিবা মই উলাই গে'লো ল'ৰাই লগত অলপ গাড়ীত।
সঁচা কথা। তই মানে যোনবাৰ দিপাৱলীত মাতা মইসেইদিনা বিজিয়ে থাকো। যোৱাবা
উম ক' এই মই ওলাই আহিল এই লগত অলপ।
অঁ, আগৰ বাৰু মাতছা ক'ত গৈছিলি, এইবাৰো মাতছিলি তই মই এই গাড়ীৰ পাৰ্ট বিচাৰি গৈছিলোঁ।
কি?
নে সময় নিমিলে বাৰু। সময় নিমিলিলে ৰাইজ ৰা নিমিলে, ৰাইজৰা মিলিলে সময় নিমিলে এনে হৈ আছে।
না তই আহিবই নোখোজা এইগিলা নাজনো আৰু।
যাম দেই এইবাৰ চিয়ৰ যাম।
উম, আহিবি।
এই
ধৰি বহা।
এই, কাণত ধৰি বহা। এনে দীপাৱলী কিনো তোৰ মতে?
অ দীপাৱলী। দীপাৱলী মানে তোৰ সেই তাৰ ভাৰতৰ এটা মানে অন্যতম প্ৰধান উৎসৱ আৰু। আৰু সিহঁতৰ দীপাৱলীৰ শব্দটোৰ মানে অৰ্থ হৈছে মানে দীপৰ শাৰী আৰু। তাত মানুহে মানে ঘৰত আৰু মন্দিৰত মানে টি সেইয়ে আৰু এ চাকি জ্বলাই মানে শুভ শক্তিক আদৰণি জনাই আৰু মানে।
দীপৰ শাৰী মানে
দীপৰ শাৰী মানে দীপ মানে দিয়া আৰু মানে চাকিৰ শাৰী বুলি। চাকিৰ মানে শাৰি জ্বলাই মানে একদম পুৰা একদম দীঘ বহুত লাইন মানে চাকি জ্বলাই। ৰ'বা কলগছত জ্বলাই যে মানুহ চাকি আমাৰোটো জ্বলাও। আমি পুৰা আমাৰ ওপৰৰ মন্দিৰতটো জ্বলাওয়ে গোতেই চাকি। মন্দিৰৰ পৰা একদম ঘৰৰ একদম তলৰ গলিটোলৈকে একদম সেই চাকি জ চাকি জ্বলাব যাওঁ। গোটেই চাকি জ্বলাম মানে দূৰহ্ দূৰ চাইডে দূৰফালে ৱালতে চাকি তাৰমানে।
মই লগচাম আৰু যে মাধৱনগৰত দীপ সি পিন্ধা শাৰী খন নেকি? এনে দীপাৱলীৰ ইতিহাসটো কি?
দীপাৱলীৰ ইতিহাসটোতো বহুত পুৰণাই হয় আৰু চাবি মানে ধৰ হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি মানে যেতিয়া ভগৱান ৰাম, সীতা আৰু লক্ষ্মণে মানে চৈধ্য বছৰ মানে বনবাস চৈধ্য বছৰ বনবাস আৰু ধৰ ৰাৱণক পৰাস্ত কৰাৰ পিছত যেতিয়া মানে অযোধ্যালৈ গৈ তেতিয়াহে তেতিয়া মানে মানুহে মানে দীপা দীপ্ জ্বলাই মানে তেওঁলোকক আদৰণি জনাইছিল আৰু আৰু সেই ঘটনাৰ মানে স্মৃতিটোতে মানে দীপাৱলীটো পালন কৰা হয়
আচ্ছা এনে দীপাৱলীৰ আন ধৰণত কি গুৰুত্ব আছে
আন ধৰ্মত মানে ধৰা জৈন ধৰ্মত যিটো মহাবীৰত নিৰ্বাণ লাভৰ দিন হিচাপে পালন কৰে শিখ ধৰ্মত মানে বন্দি চোৰ দিৱস হিচাপে তাৰপিছত আৰু কিছুমান যিবিলাক বৈদয় সম্প্ৰদ আছে সেই সময়ত মানে বিশেষভাৱে পালন কৰা হয় আৰু
অঁ কেতিয়া পালন কৰে
কেতিয়া মানে তটো হিন্দু পঞ্জীখন ৰি মানে যিটো কাৰ্তিক মাহ আছে কাৰ্তিক মাহ মানে অমাৱশ্যাৰ তিথিত মানে দীপাৱলীটো পালন কৰা হয় সাধাৰণতে অক্টোবৰ নৱেম্বৰ মানত পালন কৰে আৰু
অ এনেই এক পাঁচদিনীয়া উৎসৱ বুলি কিয় কয়
অ পাঁচ দিন বলে
কাৰণ এইটো দুদিনীয়া দিয়ে কি
এক একদিন ধনতে ৰাস্তাককা প্ৰথমতে
অ
তাৰ পিছত নৰক চতুৰ্দশী থাকে তাৰ পিছত দীপাৱলী তাৰপিছত গোবৰ্ধন পূজা আৰু এটা ভাইদেউজাৰানে পাঁচটা বিশেষ দিন থাকে আৰু তনটে আজত তন্তে বস্তু কিনা নাই কিবা ঘৰত যি বস্তু কিনিবা লাগে
অ জাৰু আনে আমাৰ
হা
অ জঝাৰু কিনে জঝাৰু
অ
এনে দীপাৱলীৰ লক্ষী পূজা কিয় কৰা হয়
দীপাৱলীত লক্ষ্মী পূজাই কিয় কৰে মানাৰ ধৰা যেতিয়া লক্ষ্মী দেৱক মানে ধনখ সমৃদ্ধি আৰু মানে সৌভাগয় বুলি মানা হয় ন সৌভাগয় দেৱী বুলি মানা হয় এনে মানুহ বিশ্বাস কৰে তৰ পৰিষ্কাৰ আৰু আলোকিত ঘৰত মানে দেৱীৰ আগমন হয়
অ আৰু গণেশ পূজাৰ গুৰুত্বটো কি
গণেশ পূজাৰ গুৰুত্ব মানে গণেশক মানে জ্ঞান হওক বুদ্ধি আৰু মানে সফলতাৰ মানে দেৱতা তটা বুলি গণ্য কৰা হয় আৰু
আৰু তাৰমানে লক্ষী পূজাৰ সৈতে গণেশ পূজাও কৰা হয় যাতে মানে নতুন নতুন কাম সফল হয় আৰু
আচ্ছা আৰু চাকি জ্বলাই তাৰ মানে তাৎপৰ্যটো কি
চাকি জ্বলা মানে কি চাকি যেতি জ্বল আৰু সেই চাকি চাইকেল মাজ যিটো অন্ধকাৰে সেই অন্ধকাৰটো দূৰ কৰে ন পোহৰ কৰি দিলে আৰু ইয়াৰ প্ৰতিক অৰ্থ হৈছে তাৰ যিটো অজ্ঞানৰ ওপৰত মানে জ্ঞানৰ বা বেয়াৰ ওপৰত ভালৰ আৰু মানে হতাশাৰ ওপৰত আশাৰ বিজয় আৰু মানে
আছ আৰু ৰং গুলিতটো কিন নাই
ৰংগোলীিকে আঁকে মানে ধৰ ঘৰৰ সন্মুখত ধৰ ৰঙীন ৰংগলী আঁককলি মানে সৌন্দৰ্যটো বৃদ্ধি হয় আৰু মানে আৰু ইয়াক ধৰ শুভ শক্তিক আদৰণি জন প্ৰতীক হিচাপে ধৰা হয়
অ এনে দীপাৱলীত বিশেষকে কি খাদ্য হোৱা হয়
দীপাৱলীত লাড্ু খাই মানুহে বিভিন্ন ধৰণৰ লাড্ডু আছে বাৰফি আছে জিলাপ আছে কু কাটলি আছে নামকিন আছে তাৰ পিছত বিভিন্ন মানে মিঠাই থাক তাকে সেইবিলাক খাই আৰু মানে আৰু ধৰ পৰিয়াল হওক আত্মীয় আৰু বন্ধু বান্ধৱীৰ মাজত মানে বিনিময় কৰে আৰু
অ এনেই তোৰ মানুহে নতুন কাপোৰ পিন্ধে নিকি দিবা বুলিলিত
সেই নতুনক আৰম্ভণি জনাবলৈ বা আনন্দ সমৃদ্ধি শুভ কামনাৰ প্ৰতীক হিচাপে মানে। নতুন কাপোৰপিন্ধা আৰু।
তইপিন্দা না
অ' মই থাকলি পিন্ধো নাথাকলি নাই পুৰণ বিলাকে পিন্ধো।
অ' এনে কিন্তু দীপাৱলীত কোনো কাপোৰ লোৱা দেখা নাই।
অ' দেখা নাই তয় কিন্তু থাকে কেতিয়াবা থাকলি পিন্ধু নাথাকলি নাই আৰু।
উম উম, এনে তোৰ ব্যৱসায় দীপাৱলীৰ ভূমিকাটো কি?
ব্যয়ৱসায় মানে কিপ। বাবলু সময়ত মানে বহুতো মানে বস্তু মানে ক্ৰয় বিক্ৰয় কৰা হয় না। ত' ইলেক্ট্ৰনিক সামগ্ৰী হওক, গাড়ী হওক গহনা মানুহে সেইকেইদিন মানে। চব বস্তুতে অফাৰ চলে ন, গাড়ী বিলাকতে হওক মানে চব বস্তুতে। ডাঙৰ ডাঙৰ বস্তু বা মল- চলত কাপ। কাপোৰ চাপোৰে হওক ইলেক্ট্ৰনিক আইটেম হওক গ'ল্ড আইটেম হওক। চব বস্তুতে মানে আকৌ ডি চলি আছ চৰত মানে মানুহে মানে বস্তু বস্তু কিনে বা গিফ্ট চিফ কিনে সেই আৰু মানে ভাল আৰু মানে। সামগ্ৰীতো বিক্ৰী বৃদ্ধি পায় আৰু মানে ব্যয়ৱসায় লাভ হয় আৰু।
অ' আৰু দীপাৱলী অৰ্থনীতি কেনেকে সহায় কৰে।
দীপাৱলীৰ যোনটো ব্যৱসায়তটো বৃদ্ধি কৰে বা ক্ষুদ্ৰ উদ্যোগৰ বিকাশ তাত হস্তশিল্প হওক। মিঠাই উদ্যোগ হওক পৰিবহণ হওক। পৰ্যটন অনলাইন বাণিজ্য এইবিলাকৰ জৰিয়তে মানে অৰ্থনীতিটো লাভান্বিত হয় আৰু।
আচ্ছা মানে দীপাৱলীৰ সময়ত পৰিৱেশৰ কি সমস্যা হয়?
চাহ যিহেতু দেৱালীৰ সেই কেইদিন তাৰে কেইদিন মান আগৰ পৰাই। ত' তিনি- চাৰিদিন মান আগৰ পৰাই তাৰ পিছত। তিনি চাৰিদিন পিছক লকে মানে তৰ। সেই এসপ্তাহ দহ দিন মান মানুহেতো বিভিন্ন ধৰণৰ আতচ বাজি ফু। ফুটাই না বোমা ফুতাই ত' বোমা ফুতাৰ ফ তাৰ। বায়ুৰো শব্দ গ্ৰহণটোো সৃষ্টি হয় আৰু ইয়াৰ ফল ধৰ কেতিয়াবা স্বাস্থ। ওক, জীৱ - জন্তু আৰু পৰিৱেশৰ মানে ক্ষতি হয় কাৰণ। কুকুৰ বিলাকে এইবিলাক কৰিব নোৱাৰা বোমা মাৰতো কুকুৰ চুকুৰ। পি যায়, আমাৰ ঘৰৰ কাষৰ ঘৰৰে কুকুৰ আছে সিহতে কুকুৰ। গটাই মানে লোকে থাকে কবাত থাকে দিন বিছনাত তলে চলে মানে কবাত। কনাত লুকাই একো নাখাই চখাই, বস্তু - চস্তু চব চিঙি পেলাই। কাপোৰ চাপোৰ চিঙি পেলাই চব তাৰ পিছত এইবাৰ যোৱ পাৰিছত দেৱালীত মানে অ' কুকুৰটো ওলাই গুচি গৈছে ক'ৰবাত এতিালৈকে অহাই নাই।
নাহিলে আৰু।
নাই।
হয়।
মই অবশ্যে ঠাণ্ডা খাবাই নোৱাৰো'বে এইমাত্ৰ ঠাণ্ডা আইচক্ৰীম খাইছিলো।
অঁ।
হা তেচিল হলেৰে গল আৰু বিষা বা দিছে
গ্ৰীন দিপালি কি হয়।
গ্ৰীণ দিৱালী মানে ধৰক কম প্ৰদূষণ সৃষ্টি কৰা আৰু। বা আটচ ভাজিটো সীমিত কৰা বা মাটিৰ চাকি ব্যৱহাৰ কৰা। শক্তি সঞ্চয় কৰা আৰু। পৰিৱেশ বান্ধৱ উৎ বান্ধৱে মানে উৎসৱ উদযাপন কৰাকে মানে গ্ৰীণ দিৱালী বুলি কয় আৰু মানে।
আচ্ছা এনে দেৱালীৰ পৰা আমি কি সামাজিক শিক্ষা পাওঁ?
সমাধান, সহায়, প্ৰেম, ঐক্য তাৰপিছত পৰিয়ালৰ সৈতে সময় ক- টোৱা আৰু সমাজত মানে সম্প্ৰীতি বজাই ৰখাত শিক্ষা পাওঁ আৰু মানে।
অ মানে ভাৰতৰ বাহিৰতো দীপাৱলী পালন কৰা হয় ন?
হয় হয় তাৰছপি ত নেপাল মৰিচ আছ ফিজি ত্ৰিনিতাত টভাগো, ছিংগাপুৰ, মালয়েছিয়া, যুক্তৰাষ্ট্ৰ, কানাডা, আমেৰিকা, অষ্ট্ৰেলিয়া এইবিলাকত মানে ধুম ধামে দেৱালী পালন ক
অ আচ্ছা এনে ধৰ যুৱ সমাজে দীপাৱলী কেনেকে অধিক অৰ্থব কৰিব পাৰে
উম কি কলি
এ যুৱ সমাজে কেনেকে দীপাৱলীটো মানে ভালকে পালন কৰিব পাৰে
মানে ধৰ পৰিৱেশৰ চমতা বৃদ্ধি কৰি তাৰে পিছত বৃদ্ধাশ্ৰম হক বা অনাথ আশ্ৰমত সহায় কৰে ইয়াৰ উদযাপন হওক। স্থানীয় শিল্পীসমূহ আৰু দায়িত্বশীল আচৰণ এইবিলাকৰ জৰিয়তে আৰু
এটা যা আৰু সাধাৰণ নাগৰিক হিচাপে আমি কি কৰিব পাৰো।
সাধাৰণ নাগৰিক হিচাপে মানে আমি ধৰ মানে মাটি চাকি ব্যৱহাৰ কৰিব লাগিব শব্দ উৰ্জন কৰাব লাগিব পৰিষ্কাৰ পৰিচ্ছন টা বজাই ৰাখবা লাগিব স্থানীয় ব্যৱসায়িক সমৰ্থন কবা লাগব। সুৰক্ষিত উৎসৱটো উদযাপন কৰিব লাগিব আৰু
অ কোন আহিছিল হেনত তাত
এয়া আলহি আহিছে আৰ আমা
সিহঁত সেই
উম
দীপাবলি কাৰনে নেকি
হা
অ বোৱা নাই নি
নাই নাই ওচৰৰে
ওচৰৰে
ওচৰৰে আমা
ঠিকে আছে।
বাকী খবৰ ভালতো
খবৰ মোৰ ঠিকে আছে আৰ।
আহ বিত এইবাৰ দেৱালীত
অ যাম দে
ঠিক আছে বাৰু
এতে